কি? এ এনে বহি আছো। সেইকাৰণে মানে তাকে তুমি মেছেজ কৰোতে বলো অ আহা
অ তাকে, এ ময়ো এনেই আছিলো দিয়া বহি আছিলো বাহিৰতে, ইছ ৰাম কৈছাহেনে?
তাকে, ভাত বনালা।
ভাত নাই, নাই মায়ে বনাবহে বাৰু বনোৱাকে নাই গৰমতে ৰ'বা য যোৱা নাই বনাবলৈ যি গৰম বাহিৰতে বহি আছো।
সেই বৰষুণ এজাক দিলেও ভাল লাগিল হয় ন, কিন্তু সেই বৰষুণ ষুণ নাই ইমান গৰম কি যে হ'ব।
হয় দিয়া, লাগে মানুহৰ বৰষুণ ন। চবফালে এতিয়া খেতি বাতিৰ ছিজন আহিছে।
বৰষুণ নহলে কেনেকুৱা লাগে চোৱাচোন আৰু ৰ'দ যে ৰ'দ দা
এই গৰমতে বহুতৰ আমাৰ অথনি আমাৰ এই ওচৰৰে ঘৰ মানে সন্মুখৰে মানুহ এঘৰ কি হয় ছে মানুহ এজনী প্ৰেচাৰ ষ্ট্ৰক হৈ গ'ল বুজিছানে। অহ মানে মানুহ জনীৰ হাই প্ৰেচাৰ আছিলে যে তাৰ পৰা সেনেকে গৰম মতে তোমাৰ একে প্ৰেছাৰ উঠি একে মাত বোল এনেকুৱা মানে কঁপি আছে এনেকুৱা টাইপ হৈ গ'ল তাৰ পৰা আকৌ মানে ধুম‌ ধুম সেও এম্বুলেঞ্চ মাতি কি হে লৈ গৈছে সেই বেয়াও লাগি আছে। মানুহজনী ওচৰৰে নহয় যিমানে নহওক দিয়াচোন ন'।
উম-উম হয় দিয়া আমাৰো এইফালে কিবা হৈছে আজি বেছি দিন মানে কেইমাহ হ'ল, একমাহ মানে হ'ল নেকি ছোৱালীজনী বহুত বেয়া লাগিছে তোমাৰ। কি হ'ল মানে মৰিগাঁও আৰু মল এটা, শ্বপিং মল এটাতে কৰিছিল হা মানে তাই বোলে মাক-দেউতাকৰ ইনকাম চৰ্চ আছিল, ভায়েক এটা আছিল মাক-দেউতাক তাই, তাই সেই শ্বপিং মলতে কৰি আছিল আৰু তাৰপিছত, কি হ'ল তাৰমানে কিবা ডেংগু হোৱা বুলি ক'লে, কি অ' মানে এদিন বোলে শ্বপিং মলৰ পৰা ঘৰলৈ আহিলে, ঘৰলৈ আহি পেলাই কৈছে বোলে মা মোৰ গাটো অলপ বেয়া লাগিছে, মই অলপ ৰেষ্ট কৰি লওঁ। মাকে ভাবিছে ঠিকে আছে ইমান আৰু ৰ'দ-চ'দ ন' ভাগৰ-চাগৰ লাগি আহে চাগে, তেনেক চোন তাৰ মানে চ মলত ডিউটি কৰিব নোৱাৰা হ'ল, তাৰপিছত কেইদিনমান বোলে এনেকে জ্বৰ জ্বৰ-জ্বৰ মৰিগাঁওত মানে একো নাপালে, তাৰপিছত বোলে তোমাৰ মৰিগাঁও নহয় গুৱাহাটীত মেট্ৰ' হস্পিতেল যে তাত বোলে দেখুৱালে, তাত অলপ ডক্তৰৰ সন্দেহ হ'ল নেকি তোমাৰ, সন্দেহ হোৱাৰ পিছত কি কৰিলে, মানে হেৰি পিছত বোলে পৰীক্ষা এটা কৰিলে। পৰীক্ষা এটা কৰোঁতে চোন ওলাইছে ডেংগু, তাৰপিছত ডেংগু হোৱাৰ পিছত মানে কি হ'ল বেছি দিন নাথাকিলেই বেচেৰি আৰু ঢুকাই থাকিলে তাতে।
অ' বৰ বেয়া লাগিছে শুনি।
এই নিউজতো দেখিছ‌ মোৰ লগৰ এজনী মানে তাই শ্বপিং মলত কৰে, মানে লগৰ নহয় মানে মই হেৰি এয়া চচিয়েল নেটৱৰ্কিং চাইটত পোৱা আৰু ছোৱালী ফেচবুকত পাতিছিলো তাৰপিছত তাই মানে লগৰ, ফটো দেখুৱাইছে নহয় ইমান দুখ লাগিছে ছোৱালীজনী ইমান ধুনীয়া লাগে।
উম হয় দিয়া, আজিকালি নো মানুহৰ বেমাৰ বিলাক ক'ত মানে কেনেকে পুতুককে ত থানাতে হৈ যায়, যি-টি।
তাকে ময়ো ভাবিছোঁ কেনেকে ডেংগু হ'বলে তাকে উম দেউতাকে কৈছে আৰু কৈছে এজনীয়ে ছোৱালী আৰু কেনেকে গ'ল ভাবিয়ে নাপালো, তাই ক'ত বা কি হ'ল কৈছে এনেকে আমিও গু ইমান ভাবিছো আৰু বেমাৰ-বেমাৰ হয় ন'।
অ' তাকে এতিয়া আমাৰ জ্বৰটো হ'লেও আমি চিৰিয়াচলি লওঁ জানোঁ।
অ' আকৌ
সেইটোৱেটো মানে হৈছে অ' ভাল খা ঔষধ খাম ভাল পাম, এনেকুৱা নাছিনাকে থাক হয়নে, কিন্তু পিছত গৈ যে সেইটোৱে যে ডাঙৰ ৰূপ লৈ লৈগে আমি মানে সেইটো ভাবিয়ে নাচাওঁ।
কি জানা মানে, এইটো যে জ্বৰটো যে বিশেষকৈ এণ্টিবায়টিক খোৱাৰ পিছত‌ চোন অলপ-অলপ ভাল হয়, কিন্তু সাত দিনৰ ওপৰ হোৱাৰ পিছত মানে এটা পৰীক্ষা কৰিবই লাগে। সেই সাত জ্বৰটো যিটো ভাইৰেল ফিভাৰ, কিন্তু এইবোৰ ডেংগু-চেংগু হ'লে সাত দিনতকৈ বেছি কি হয় জ্বৰটো
হয়-হয়, অ' এইটো-এইটো হয় এইটো মানে একে পোন্ধৰ বিশ দিনলৈকে মানে ভালেই নহয়, যোন যিটো ভাইৰেল ফিভাৰটো আহিছে, সেইটো মানে ভালে নহয় তৎক্ষণাৎ নো ঔষধ খালেও তোমাৰ ভাল নহয়, হয়
সাৱধান হ'ব লাগে দিয়া।
সাৱধান হ'ব লাগে হয়-হয়, এই এতিয়া আমাৰ ঘৰতে কি কবা আমাৰ বৰ্মা আৰু বৰ্তা দুজনেই কে কেঞ্চাৰ পেচেণ্ট আছিলে। তাৰপিছত বৰমা, হয় অ' তাকে। এতিয়া বৰতা বাৰু ঢুকালে, হয় - হয়। বৰতা ঢুকালে আজি তোমাৰ তিনি-চাৰি মাহ মানে হ'ল বাৰু। বৰতা তিনিবাৰ অপাৰেশ্যনো হ'ল। তোমাৰ মুখতে হৈছিলে। তাৰপিছত মুখত হৈছিল। মুখত মানে এনেকুৱা দাঁত তত আও। তাৰপিছত সেই তেনেকুৱা আৰু উম- আমাৰ বৰমাৰ হৈছে ব্ৰেষ্টত। তাৰপিছত সেয়াই এ ল'ৰা-ছোৱালী কেইটাও সৰু-সৰু, মানে সেই বহুত বেয়া লাগে দিয়া। এতিয়া মানে বৰতাও এতিয়া ঢু কালে ন', এতিয়া সিহঁত তিনটাহে। এতিয়া বৰমাৰো এতিয়া হয়, এতিয়া গুৱাহাটীতে বি বৰুৱাত দেখুৱাই আছে বাৰু। সেই তালৈ আহা-যোৱা কৰি থাকে। তাৰপৰা এই মানুহে অলপ মানে ধৰা সাহায্য-চাহায্য‌ও দিছে কৰিছে অকনমান, মানে বহুত - বহুত পইচা লাগে বুজিছা নে, এইবিলাক বেমাৰবিলাক হয়। আমাৰ মানে দুখীয়া শ্ৰেণী লোকৰ কাৰণে মানে বহুত
এইবোৰ তোমাৰ নালাগে দিয়া। সোম পাই আৰু ইয়াৰ কাৰণে নোৱাৰি আৰু এনেকে, মানে পইচা-পাতি খৰচ কৰিব কাৰণে নোৱাৰি, মানে পইচা-পাতি গ'লে যদি মানুহজনী নাথা
নাথাকে হয় - হয়, কাৰণ এইটো হয়নে? ভাল নোহোৱা এটা হেৰি, মানে বৰতাৰ এতিয়া তিনিবাৰে হ'ল, হয়নে? অপাৰেশ্যন কৰা টাইমত মোৰ মতে দেই, মই মানে যিটো ভাবো। এইটো মানে অপাৰেশ্যন কৰা টাইমত মানে বস্তুটো লুকাই যায় নেকি বুইছানে? তাৰপিছত সেই- সেইখিনি সময় চে কাপ-টেকাপ কৰালে, একো নাই। আকৌ কেইদিনমান থাকিল-ছাকিল। মানুহটো যেতিয়া অকণমান সুস্থ হব ধৰা তেতিয়া আকৌ মানে চেক-আপ কৰিব যাব, তেতিয়া আকৌ কয় বোলে আপোনাৰ এইটো আকৌ ছিমটমছটো ধৰা পৰিছে। আপুনি আকৌ অপাৰেশ্যন কৰিব লাগিব।
উম - উম।
জানা নে? তিনিবাৰ অপাৰেশ্যন কৰিছে মুখতে। মানে দুহেজাৰ ঊনৈশ চনৰ পৰা এতিয়া এইবাৰ ছাব্বিশত ঢুকাইছে বৰতা। এই মানে ইমান দিন ভুক্তভোগী বুইছা
সঁচাই বহুত বেয়া লাগে দেই এনেকুৱা বেমাৰ মানে মই সেইটোৱে ভাবো। মানুহক এনে সৰু-সুৰা বেমাৰ দিলে এই কেঞ্চাৰ চেঞ্চাৰ এইবোৰৰ বেমাৰ আকৌ। কেনেকুৱা কষ্ট দেখি মানে ই মোৰ বৌ লাজ কৰে হা। তাৰ পিছত মানে বৌৰ বৰ তাকৰ মানে জীয়েকেইজনী। এতিয়া বিউটিচিয়ান কৰে, উম গুৱাহাটীত আৰু। তাৰপিছত তাছত তে তাই বোলে এবাৰ বোলে খুন্দা খাইছিলে। তাৰছত মানে খুন্দা অ' তে বেস্তত আৰু। খুন্দা খাওঁতে তাই বোলে সেনে কি মানে, একো ভবা নাই আৰু। ‌ স্বাভাৱিক আৰু, খুন্দা খাই যে বিষ হৈছে। তাৰপিছত ডক্তৰক লে তেওঁ মানে যিখন লোকেল- মানে যিখন গাওঁ আৰু ওদালগুৰি তেতিয়া মানে সাধাৰণ চিকিৎসালয় থাকে, সেনেকুৱাত দেখুৱাইছে। সেনেকুৱাত মানে দেখুৱাই ছে ডক্টৰে চিনি নাপায়। কোনে ইমান ভালকৈ ডক্টৰ থাকেনো? কেনেকুৱা পেছেণ্ট ৰ কাৰণে। তাৰছত গুৱাহীত গ'ল। গুৱাহাটীত তেওঁ মনে - মনে চিকিৎসা কৰি আছিল, গম পাইছা নে? কাকো নকলে। এইটো কথা লাজৰ কথা নহয়, নহয়। এ
নহয়, হয় - হয় - হয়। এইটো কবই লাগিব, কাৰণ আৰু ডক্টৰক ভাঙি পাতি ক'ব পাৰিলেহে, হয় নে নহয়?
অ'।
কি হৈছে, কি কথা বা ঘৰৰ মানুহখিনিকো ক'ব লাগিব বা ওচৰ চুবুৰীয়াকো ক'ব লাগি ব। তেতিয়া মানে কাৰোবাৰ যদি কিবা এটা ধৰা হেৰি থাকিল হয় নে কিবা এটা যদি কব লগা কথা থাকিল, কৈ দিয়ে তেতিয়া। হয়।
আৰু কিবা এটা বুদ্ধি দিব, বোলে তুমি এইটোকে কৰাচোন। এইটো খোৱা সেইটোৱে ভুল হ'ল। তাৰ পিছত কি হ'ল জানানে? সেই ডক্তৰক দেখুওৱাৰ পিছত চিকিৎসা কৰিছে কি আচলতে বোলে কি হয়, মোৰ বৌৱে কৈছে কেমো যদি দিয়ে, তেজ লাগে মানুহক বোলে। তেজ আগতীয়াকে ৰখাই থব লাগে, যেতিয়া মানে কেমোৰ মানে চেলাইন এটাহে দিয়ে, ইনজেকশ্যন দি। সেই চেলাইনটো দিয়াৰ পিছত তেজবোৰ বোলে শুহি লয় বোলে।
অ, অ-অ-অ তেজটো, অ হয়। আমাৰ বৰ্তাৰো মানে তেনেকে ব্লাড দি দি থাকিব লগা হয় মানে তোমাৰ মাহে পোন্ধৰ দিনে। এই কেম' বস্তুটোৱে মানে একেবাৰ হেৰি কৰি দিয়ে আও
অ অখৰা দেখিয়েই মানে তাই ভুল হ'ল, তাই যদি ককাই -ভাইক মানে তেজ দিবৰ কাৰণে ৰখি থাকিলো হয়, সেই তেজ নিদিয়াতোয়ে ভুল হল। তাৰ পিছত কি লাষ্ট ষ্টেৰ্ট হৈছে নহয় তাৰ পিছত ঘৰলৈ আহিলে লাষ্টতহে গম পাইছে নিজৰ বৰ মানে ককাইক ঘতে দেতাক ঘতে যে তাইৰ কেঞ্চাৰ হয় বুলি ইফালে ক তাই ভাবিছে বোলে মই ভাল হ'ম আৰু সেইকাৰণে মই পোৱা নাই। ইমান ডাঙৰ কথাটো কেনেকে নকয় যেনেকে বোলে মৃত্যু হৈছে গোটেই ৰাতিটো ক চিঞৰি থাকে বোলে। মানে বিষ নাই, গোটেই মানে এনেকুৱা হ'ল লাষ্ট ষ্টেজ, আক গোটেই মানে যিবোৰ মানে সেই কেঞ্চাৰ চেলবোৰ আছে, গোটেই শৰীৰতে বিয়প- পি গ'ল গৈ।
বিয়পি যাবিয় পিছে এইটো বহুত বহুত বেয়া মানে মাৰাত মাৰাত্মক ৰূপ মানে বুজিছানে। ছাৰ মানে এবাৰ হয় গাতৰ তললৈ নোয- যোৱালৈকে মানে সেইটো বেমাৰতো থাকিয়ে যায়, বুজিছানে, যিমান ডক্তৰে ক্লিয়াৰ ভাৱে নকওঁক। কওক না থাকক বুলি কিন্তু নহয় সেইটো থাকেই যেনেকৈ নহওক। মোৰ মতে জানানে কি এইটো, হয় দুবাৰ এবাৰ দুবাৰ চাব লাগে। পাৰচন কৰি মানে মই এতিয়া যিখিনি ভুক্তভোগী ন আমাৰ ঘৰতে হৈ আছে যেতিয়া মানে কি হয় তাৰ পিছত মানে এইবিলাক কেমু চেমু দি হানা খোচাক কৰাতকে দুদিনমান এনেই থাকিব দিব লাগে, যিকেইদিন থাকে। সুস্থ মতে সেই তেনেকে জীয়াই থাকিলেই মই মানে মোৰ মত- তেওঁ হে তেনেকুৱা সকাও কাৰণ এতিয়া বৰমা মাজতে কেমু ল'লে, আঠটা নে নটা কেমুৱে ল'লে। তাৰপিছত সেই কেমু ললে আকৌ বৰ তাক আকৌ ৰেডিয়েচনো দিছিলে, ৰেডিয়েচন টো কেনেকুৱা জানে একেবাৰে মানে পুৰি যায়গে। হয়। এ কোলা হৈ পেলাই, হয়। অ মানুহটোৰ মুখমণ্ডলত হৈছে ন একে মুখখন একে ক'লা কৰি পেলাই মানে ৰেডিয়েচনটো দিয়া লগতে, এতিয়া তিছ নে কি তাত ৰেডিয়েচনে দিছে। ‌ হয়, তাৰ পিছত সেই কেই হে ব কে মৌও দুবাৰ তিনিবাৰ ল'লে। একে চুলি তুলি সৰি গ'ল একে মৰা আগে আগেহে চুলি অকমান অকমান আহিছিলে।
মানে মৃত্যুত গলি পা উভতি অহা নিচিনা হয় আৰু।
হয় হয় হয় সেই তিনিবা চাৰি বাৰকে অপাৰচন কৰিলে, একো নহল তাৰ পিছ কিহল তোমাৰ জৰ এ জ্বৰ হৈছে অকণমান আৰু লেট্ৰিন হৈছিলে, সেই লেট্ৰিন হওঁতে একেবাৰে পেলাই দিলে মানুহটোক মানে একে তোমাৰ দুৰ্বল হ'ল। হ'ল, দুৰ্বল হৈ যাওঁতে খোৱা কৰা এৰি দিলে এৰি দিয়াৰ পিছতে আৰু কফ- চব হৈ একদম মানে তোমাৰ লাষ্টত আৰু মাতটো নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ গৈ লাষ্টত সেই আৰু ঢুকাই থাকিলে আৰু বচাব নোৱাৰিলো।
বৰ বেয়া লাগে ন এইবোৰ মোৰ সচাকে কওঁ জানানে এ মানুহক ইমান বেমাৰ দিব লাগে ইমান শাস্তি খাই মৰাতকৈ কিমান আৰু এতিয়া যে কিমান সৰু ল'ৰা-ল'ৰাবোৰ মৰিছে ন বাইক
মৰিছে, হয় হয় হয়।
এ মাক দেউতাকৰ ভুল বুলি
অ এক্সিডেণ্ট এক্সিডেন্টত যে ঢুকাই হয় হয় সৰুতে বাইক বোৰ কিনি দিয়ে অকন গাৰ্জেনো এইটো হৰ ক্ষেত্ৰত মানে সচেতন হ'ব লাগে হয়।
সিহঁতে মানে ৰেচিং মানে হেৰি কৰে আৰু ৰেষ্ট লগাই মই সিহঁতে সিহঁতেটো নাভাবে ন এইটো যে হ'লে এইটো মই মৰিমেই। কিন্তু সিহঁতে ভাৱে মই আগত যাব লাগে সেইটো ভাবিয়ে তেওঁলোকে এক্সিডেণ্ট হৈ সচেতন হব লাগে ন আৰু মোৰ মতে ম'বাইল বস্ত- টোতো যে বিশেষকৈ হায়াৰ ছেকেণ্ডৰী পাছ নকৰা কৈ দিবই নাপায়।
হয়-হয়-হয় দিয়া, ঠিকে আছে দিয়া ন, মোক হয়-হয় অ দিয়া। অ, গুডনাইট, গুডনাইট।
উম।